হেল্ল'। হয় হয় শুনি আছোঁ।
হয়, কি কোৱা ভালনে?
হয় হয় ভালে আছোঁ। আপোনাৰ ভাল?
হয় হয় মোৰো ভাল। বাকী কি কৰিছাঁ?
অহ, এই আছো ৰবা, মানে এতিয়া গধুলবেলাৰ চাহ তাহ খাই উঠিলোঁ।
অহ, আচ্ছা।
হয়।
তাকে মই ভাবিলোঁ আজি এটা বিষয় মানে আলোচনা কৰো নেকি। যিহেতু মানে, সেই মানে। আজি ভাবিছিলোঁ কিতাপৰ গুৰুত্বৰ ওপৰত কথা পাতো নেকি। কাৰণ যিহেতু আমি দৈনন্দিন জীৱনত কিতাপ পঢ়িয়ে থাকো ন।
উম হয় হয়। ঠিকে ঠিকে বহুত ধুনীয়া ধুনীয়া বিষয় এটা বাছি লৈছা, আজি অহ যিহেতু কিতাপ আমি সকলোৱে পঢ়িব লাগে, আজিকালি কিতাপবোৰ মানে প্ৰায় পঢ়া কমাই দিছে, গতিকে কিতাপৰ বিষয়ে আলোচনা কৰিব পাৰি।
হয় হয় নিশ্চয় মানে যিহেতু কিতাপে আমাৰ মানুহৰ অহ সৰ্বশ্ৰেষ্ঠ সৰ্বশ্ৰেষ্ঠ মানে বন্ধু বুলি কোৱা হয় ন, কাৰণ কিতাপৰ জৰিয়তে আমি আমাৰ জ্ঞানৰ ভা-ভাণ্ডাৰ যিটো সেইটো জ্ঞানৰ ভঁৰাল আমি অহ বৃদ্ধি কৰিব পাৰোঁ বা আমাৰ জ্ঞান বাঢ়ে, অহ আমি বিভিন্ন ধৰণৰ কথা শিকিব শিকিবলৈ পাওঁ অহ, এই কিতাপৰ পৰাই আৰু ই আমাৰ জ্ঞান হওঁক বুদ্ধি হওঁক বা চিন্তা শক্তি মানে অহ এই গোটেইখিনি মানে বৃদ্ধি কৰাত যথেষ্টখিনি সহায়ো কৰে দিয়াচোন।
হয় হয় ঠিকে কৈছা, মানে কিতাপ মানে হৈছে মানুহৰ পৰম বন্ধু মানে কিতাপৰ সমান বন্ধু কোনো হ'ব নোৱাৰে। গতিকে মানে এ অযত কথা আমি আজিকালি সকলোৱে সামাজিক মাধ্যমে হওঁক বা মোবাইল ফোনতেই হওঁক, প্ৰায় মানে অযথা সময় অপব্যয় কৰোঁ গতিকে আমি যদি প্ৰতিদিনে অকমান হ'লেও কিতাপ পঢ়াৰ অভ্যস কৰি তোলো, ই মানে বহুত ভাল কথা হ'ব বুলি হ'ব।
হয় হয় একেবাৰে সঁচা কথা। তে' আৰু আমি এই কিতাপৰ পৰা আমি নতুন নতুন‌ অহ বি বিভিন্ন ধৰণৰ বিষয় শিকিবলৈ পাওঁ দিয়াচোন, আমাৰ আৰু আমাৰ এ জীৱনৰ বিভিন্ন দিশৰ এ বিষয়ে জ্ঞান লাভ কৰিব পাৰোঁ আৰু কিতাপ কিতাপৰ পৰা আমি অকল জ্ঞানে নহয় তাৰ তাৰপৰা আমি বিভিন্ন ধৰণৰ আমাৰ যদি কিবা সমস্যা থাকে বা তাৰে অ সমাধানৰ বিষয়ে বাৰে মানে সমাধানৰ কাৰণেও আমি তাত এ যিখিনি শিকিবলৈ থাকে সেইখিনি অহ আমি কথা শিকিবলৈ পাওঁ বা জানিবলৈ পাওঁ আৰু অ' মই ভাবো যে শিক্ষাৰ মূল আধাৰেই হৈছে মানে আমাৰ এই কিতাপ পত্ৰসমূহ আৰু পাঠ্যপুথিৰ সহা ছাত্ৰ ছাত্ৰীয়ে বিভিন্ন মানে বিষয়ৰ পৰা জ্ঞান আহৰণ কৰিব পাৰে আৰু আহ, তেওঁলোকে এই কিতাপ পত্ৰৰ জৰিয়তে দিয়াচোন পৰীক্ষাৰ বাবে প্ৰস্তুতি চলায়। আৰু এই কিতাপ পত্ৰৰ জৰিয়তে আহ, অহ, তেওঁলোকে বিভিন্ন ধৰণৰ জ্ঞান আহৰণ কৰে, বিভিন্ন বিষয়ত মানে অহ উ উত্তীৰ্ণ হয়। আজিকালি বাৰু যিহেতু অনলাইন যুগ হয় কিন্তু তাৰ কাৰণে তোমাৰ মই ভাবোঁ যে এই কিতাপৰ যিটো গুৰুত্ব আছে, সেই গুৰুত্বতটো কিন্তু কমি না যোৱা নাই। তুমি, তুমি কি ভাবা এইবোৰক?
ঠিকে কৈছা মানে আজিকালি ছাত্ৰ-ছাত্ৰীসকলে এনেকুৱা হৈছে যেতিয়াৰ পৰা মানে এই অনলাইন মাধ্যম বা এইবোৰ এ আাই ওলালে। তেতিয়াৰ পৰা মানে কি হয় সৰু নজনা প্ৰশ্ন অ' প্ৰশ্ন এটাও মানে মানুহ আমি আগতে কি কৰিছিলো কিতাপৰ পৰা মানে প্ৰশ্নৰ উত্তৰ মানে বিচাৰি ফুৰিছিলো, কিন্তু আজিকালি কি কৰে ছাত্ৰ ছাত্ৰীসকলে এ আই বা গুগল এনেকুৱা চাত জি পি টি আদি এনেকুৱা ধৰণৰ তেওঁলোকে প্ৰশ্নটো দি দিয়ে তাৰপৰা যিটো মানে উত্তৰ আহে সেই হিচাপে মানে তেওঁলোকে পঢ়ে বা লিখে। গতিকে এইটো মই ভাবোঁ তেওঁলোকৰ যি মানে মানসিক বিকাশ বা কিতাপ পঢ়াৰ যিটো মাদকতা সেইটোৰ পৰা যেন তেওঁলোক মানে অকমান আতৰি আহিছে।
হয়, হয়, ময়ো একে, ঠিকে ঠিকে তুমি ঠিকে কৈছা। দে মই কিমান ক তাৰ লগত এক একমত কাৰণ, এই আমাৰ যেতিয়া পুথি পত্ৰবোৰ পঢ়ি আছিলে ল'ৰা ছোৱালী বুল লে বা পুথি পত্ৰৰ পৰা তাৰ পৰা উত্তৰ উলাবলৈ মানে উম, যত্ন কৰিছিলে, তেতিয়া মানে তেওঁলোকৰ যিটো এ চিন্তা শক্তি সেইটো দিনক দিনে বৃদ্ধি পাইছিলে। কিন্তু যেতিয়াৰ পৰা তেওঁলোকে এই সামাজিক মাধ্যমবোৰ যথেষ্ট পৰিমণে ব্যৱহাৰ কৰিবলৈ লৈছে, তেতিয়া মানে তেওঁলোকৰ কষ্টটো কমি গৈছে। কিন্তু তাৰ ফলত তেওঁলোকৰ মানে এই মগজুৰ যিটো বৃদ্ধি বা বিকাশ সেইটো কমি গৈছে, তাৰ ব' মই মই ভাবো যে তেওঁলোকৰ চিন্তা শক্তিটো মানে, যেষ্ট পৰিে কম হৈ আহিছে। কাৰণ তেওঁলোক কওক মানে এতিয়া এনেকুৱা আহ, হৈ গৈছে যে তেওঁলোকে নিজে কষ্ট কৰিবলৈ নিবিচাৰে। তেওঁলোকে কিবাল লাগিলে চে আহ, মানে যিবিলাক উত্তৰ বিলাক হওঁক বা যিকোনো বিষয়ৰ ওপৰত কিবা আহ, তথ্য লাগিলে তেওঁলোকে কিতাপখন নাচাই কিতা তেওঁলোকে কিতাপত মানে ফ খুলি চালে, তাৰ পৰা তাতে মানে সময় নষ্ট হ'ব, বহু খিনি সময় গুচি যাব। তেওঁলোকৰ সেই ভাবি পিনে মানে তেওঁলোকে বিভিন্ন ধৰণৰ সমাজি
লাগে তেওঁলোকক।
হয়, হয়, সহজতে লাগে স'সামাজিক মধ্যমবোৰত মানে যেতিয়া তেওঁলোকে দি দি য়ে তেতিয়া তাৰ পৰা মানে আ'তেওঁলোকে সেই গোটেই বিলাক তথ্যয়বোৰ পাই যায়। কিন্তু তেওঁলোকে এটা বস্তু নাজান নাজানে যে এই অনলাইন মাধ্যমত যিবিলাক মানে তথ্য পোৱা যায়, সেইবোৰ মানে সম্পূৰ্ণভাৱে একেবাৰে সঁচা নহয়, বা
হয়, হয়, এশ শতাংশ সত্য বুলি ক'ব নোৱাৰি। কাৰণ মানে কিতাপত যিটো মানে আমি উত্তৰ বিচাৰি উলিয়াম। সেই ধৰণে নাথাকি মানে তাত অন্য ধৰণে থাকে। মই মানে এইটো নিজে পাইছোঁ।
হয়। মানে সেই তাৰ পৰা মানে তেওঁলোকে ধৰা আহ, পঢ়ি পিনে আহ, যেতিয়া পৰীক্ষাৰ প্ৰস্তুতি চলাই তেতিয়া মানে পৰীক্ষাতো তেওঁলোকৰ মই ভাবো যে এ হয়টো যিমানখিনি নম্বৰ আহিব লাগে সেইখিনি নাহে কাৰণ নাই অ' শিক্ষকসকলেও গমেই পাই যে তেওঁলোকে নিজে বনাই লিখিছে নে নিজৰ নিজে চেষ্টা কৰি লিখি তেনে তেওঁলোকে সামাজিক মাধ্যমসমূহ ব্যৱহাৰ কৰি তাৰ পৰা তথ্য গ্ৰহণ কৰিয়ে তাৰে মানে অ' উম, উত্তৰবিলাক ওলাইছে নহয়নে বাৰু?
হয়, হয় ঠিকেই। গতিকে মানে মই সেইদিনা মই গ্ৰন্থমেলাত হওঁতে মই গৈছিলোঁ। কেইদিনমান আগত হৈছিলে আমাৰ গ্ৰন্থমেলা। তাতে যাওঁতে মোৰ কিতাপৰ অ' দোকানী এজনে মোক ক'লে যে ভাইটি আজিকালি কিতাপ কোনেও নিকিনাই হৈছে, সকলোৱে মানে এ মোবাইল বা অনলাইন মাধ্যমতে কিতাপ পঢ়ে বা অনলাইন মাধ্যমতেই চাই থাকে। গতিকে, কিতাপৰ বিক্ৰী আগতকৈ বহুত কমি গৈছে, তেতিয়া মই উপলব্ধিৰ কৰিছো যে মানে এতিয়া মানে পৰিস্থিতি কেনেকুৱা হৈছে, কিতাপ পঢ়াৰ টো মাদকতা সেই মাদকতা নোহোৱা হৈ পৰিছে।
হয়, একেবাৰে একেবাৰে সঁচা কথা। কাৰণ তেওঁলোকে মানে ছাত্ৰ ছাত্ৰীসকল বা মানে বেছিভাগ যুৱক যুৱ প্ৰজন্ম। এই তেওঁলোকে মানে এই অনলাইন মাধ্যমৰ প্ৰতি বেছিকৈ আকৰ্ষিত হৈছে। তেওঁলোকক মানে মই আজিকালি দেখ খা পাই থাকো জে তেওঁলোক নিজে কষ্ট কৰিবলৈ নিবিচাৰে। তেওঁলোকক সকলো বস্তু সহজতে লাগে মানে কয় ন যে ভাতখিনিও বাৰী দি মানে পানীখিনিও হাতত তুলি দিব লাগে। সেনেকুৱাৰ নিচিনা তেওঁলোকক মানে এ কিতাপখনতো থাকে তাতেও মানে তেওঁলোকক প্ৰশ্ন উত্তৰখিনি বিচাৰি ল'ব নোৱাৰে। তেওঁলোকে তাৰো মানে অ' যিটো প্ৰশ্ন থাকে সেইটো তোমাৰ সামাজিক মাধ্যমত দি পিনে তাৰ আৰু তেওঁলোকক আহ সিহঁতে আহ মানে আনচাৰ উত্তৰ বিলাক উওলাই দিব লাগে। তাৰ পৰা মানে যেনে যিয়ে তাৰ সেইখিনি তাকো মানে তেওঁলোকে একো সলনি কৰিবলৈ চেষ্টা নকৰে। যেনেকে থাকে সেনেকে আকৌ বহীত তুলি দিয়ে।
ইয়াৰ ফলত কি এটা কি হৈছে জানানে? ইয়াৰ ফলত মানে তেওঁলোক মগজুতটো যেনেকে আমি ধৰা আগতে খটুৱাইছিলো যে কিতাপৰ উত্তৰটো বিচৰাৰ ক্ষেত্ৰত। সেইখিনি মানে মগজুত যিখিনি আমাৰ মানে প্ৰেচাৰ পৰিছিল বা আমি খটুৱাইছিলোঁ। সেইখিনি মানে সামাজিক মাধ্যমৰ পৰা উত্তৰটো পোৱাৰ ফলত কি হ'ব যে হয়টো উত্তৰটো পায়েই গ'লো হ'ব এনেকে লিখি থ থৈ দিওঁ।
হয় তেওঁলোকৰ মানে মগজুতটো বেছি হয় বেছি ভুদা হৈ গৈছে এতিয়া তেওঁলোকে মানে চলাবই নিবিচাৰে। যাৰ ফলত মানে ধৰা আজি আগৰ মানুহবিলাকৰ যিমানখিনি বুদ্ধি অ' মানে চিন্তা শক্তি আছিল বুদ্ধি আছিল। আজিকালি মানে নৱপ্ৰজন্মৰ মাজত সেইখিন অলপমান কম পৰিমাণে পোৱা যায় তেওঁলোকে মানে মগজুটো বেছিকৈ হয়, হয় কমি গৈছে আৰু তেওঁলোকে মানে মগজু ব্যৱহাৰ কৰিব নিবিচাৰে বেছি ভাগ। তেওঁলোকৰ পাৰিলে মানে সকলোৱে আগতে মানে উ ওলাই দিব লাগে। তাৰ পিছত তেওঁলোকে মানে সেইখিনি হেৰি কৰে। কিন্তু এইটো মানে মই ভাবো যে একেবাৰে মানে ভুল ধাৰণা তেওঁলোক।
হয়, হয়। কেতিয়াও মানে অ' কিতাপৰ ঠাই আন কোনো মাধম্যমে ল'ব নোৱাৰে হয় নে?
হয়, হয়, হয় একেবাৰে সঁচা কথা। কাৰণ কিতাপ তোমাৰ এই যান্তৰ ধৰি চলি অহা এটা মানে উৎস হয়। যিয়ে আমাক সকলো অ', মানে বিভিন্ন ধৰণৰ জ্ঞান প্ৰদান কৰে। আৰু অনলাইন মাধ্যম হৈছে তোমাৰ এইবিলাক যি তথ্য আমাৰ মানুহো লিখি পিনে য'ত সামাজিক মাধ্যত তোমাৰ আপলোড কৰে। টোৰে তোমাৰ এই বিভিন্ন ধৰণৰ ছাত জি পি তি হওঁক বা গুগলে তোমাৰ তাৰ পৰা তথ্যখিনি দিয়ে।
অ', তেওঁলোকে এইটো ভাবি নাচাই যে সেই তাতে দিয়া তথ্য বিলাকে কোনোবাই এজন ব্যক্তিয়ে তাৰ তথ্যবোৰ ভৰাইছে বা দিছে।
হয় বিভিন্ন ধৰণৰ কিতাপৰ পৰা তুলিছে সেইবোৰ মানে তেওঁলোকে ভাবি নাচায়। কিন্তু মূল কিতাপেই হ'ল ন ক'বলৈ গ'লে। হয় আৰু মই ভাবো যে তোমাৰ এই পুথিয়ে সমাজৰ উন্নয়নতটো যথেষ্টখিনি ভূমিকা পালন কৰে বুলি ভাবো। কাৰণ শিক্ষিত আৰু সচেতন সমাজ গঢ়ি তুলিবলৈ তোমাৰ এই কিতাপ দ-দিয়ে দৰকাৰ দিয়াচোন এ মানুহ এজনে মানে কিতাপ পুঠি পঢ়ি পিনে শিক্ষিত হ'ব বা জ্ঞানী হ'ব তোমাৰ জ্ঞানী নাগৰিকে তোমাৰ আমাৰ এখন অ' দেশ কিবা সমাজখন উন্নত কৰি নিয়াত যথেষ্টখিনি সহায় কৰে। আমাৰ যদি আমি যদি শিক্ষিত নহওঁ বা সচেতন নহওঁ তেনেহঁলেতো আমাৰ দেশখন আগবাঢ়ি নাযাব নে কি কোৱা?
হয়, হয়। ঠিক কথা কৈছা একদম সঠিক কথা কৈছা মানে কিতাপ বা পাঠ্যপুথি পঢ়ি বা আমি বাহিৰা কিতাপ বা বাহিৰা জ্ঞান লৈ হে মানে আমাৰ ধৰা যিটো মানে শক্তি বা তাৰ বিকাশ হ'ব পাৰে আৰু সেই চিন্তাৰে আমি সমাজ বা দেশত বা কি ভাল কি বেয়া সেয়া আমি চালি জাৰি চাই আমি বিচাৰ বিবেচনা কৰিব পৰা শক্তি বা ক্ষমতাখিনি আমাৰ আহে। যাৰ ইয়াৰ একমাত্ৰ উৎস মই কিতাপকে ক'ম।
হয় হয় একেবাৰে সঁচা কথা আৰু কিতাপ আমাৰ মানুহৰ মানে সঁচা বন্ধু। আমাৰ জীৱনত যিমানে নাথাকক কিছুমানে হয়তো আমাৰ সুখ দুখত মানে না লগত নাথাকিবও পাৰে। কিন্তু কিতাপ এনেকুৱা এটা উৎস হয় যি বন্ধু হয় যি আমাৰ লগত আহ প্ৰতিটো দিশতে আমাৰ লগত থাকিব আৰু ই জ্ঞানৰ মানে অমূল্য আহ ভৰাল হয় আৰু কিতাপে আমাৰ শক্তি হওক বা ব্যক্তিত্ব হওক বা নৈতিক মূল্যবোধ আৰু জীৱন দৰ্শন এই সকলোবোৰ মানে আমাৰ গঢ়ি তোলা খিনি মানে ভূমিকা পালন কৰে।
হয়, হয় ঠিকে কৈছা আমি যদি মানে এই ৰাতি শোৱাৰ সময়ত যদি মোবাইল চোৱাৰ পৰিৱৰ্তে উপন্যাস বা গল্প কাহিনী কিতাপ এখন যদি পঢ়ো।
হয়।
মোবাইলৰ পৰা যিখিনি মানে আমাৰ আহ চকুৰ কষ্টই হওঁক বা মানসিক যি চাপ বৃদ্ধি হয় মোবাইল চোৱা বা স্কিন চোৱাৰ ফলত। তাৰ ফলত কিতাপখন পঢ়িলে মই ভাবোঁ বহুখিনি আমাৰ উপকাৰ হ'ব। নে কি কোৱা?
হয়, হয় নিশ্চয় একেবাৰে সঁচা কথা। বাৰু আজি তোমাৰ লগৰ এই বিষয়ত মানে কথা পাতি যথেষ্টখিনি ভাল লাগিল দেই।
হয়, হয় মোৰো ভাল লাগিল।
হয় বাৰু আৰু বেলেগ এদিন নতুন এটা বিষয়ত কথা পাতিম। আজিলৈ সামৰিছোঁ হয়। হয়।